অ' শুনিছা নে?
অ' কঠীয়া কি হেৰি ধান লগাই লৰিছিল নে কঠীয়া তলি আছে, হাজিৰাজে চাহ দিব গৈছিলে?
এয়া ধান লগাইছে মানে, এই অলপ অলপ বোকা দিব দিছোঁ। এনে মানে হেৰি গোটেইখিনি বোকা দিলেগৈ যে সেই মানে মানুহো নাপাও আধা লগালে আধা মানে শুকাই যায়গৈ সেইটো কাৰণে মই বোলো অলপ অলপ দিয়ক আৰু সেই এবিঘা দিছে এবিঘা টো লগাই লোৱাৰ পিছত আছে কৈ বিঘা দিব আৰু
উম উম আহ পানী নাই আকৌ এতিয়া মেচিন মেচিনেদিহে দিছে ন মটৰ
অ চব মেচিনে দি আকৌ
উম উ উ উম উম
এনেকুৱা হয় এ গোটেই খোপা দি লও আৰু লৈ পেলাইহে মানুহ নাপাও এইখিনি লগ শুক লৈ গোটেই খিনি শুকাই যায়গৈ
আহ
এতিয়া উপায় নাই বোলা অলপ অলপ দি থাকক আৰু এ আজি এবিঘা লগাই হব তাতে এতিয়া তেল খোপাও যি দাম ন তেল কিনি কিনি দি থাকিব লগা হৈছে
তোমলোকৰ মাহঁতে আহিলে মই কৈ দিলো গোটটো কাম
উম
তাৰপিছত মোক খালি গোটৰ প্ৰচেডিং খনেে পাছবুক খনেে ফটো মাৰলৈ দিবচোন মানে আপলোড দিবৰ কাৰণে লাগে যে গোটৰ বাছত পচাই দিম
অ নহয় আমাৰখন দিব পাৰিম বাৰু মাহতৰ খ
আপোনালোকৰ তাকে তো মানে আহি থাকিব দিগদাৰ থাকো কৈ হলে গতিকে এগৰাকী মানুহ
অ এ মইহে বাকী আছো নেকি আমাৰ গোটৰ
নহয় আপোনালোকৰ ঘৰতো কোনো অহায়ে নাই
অ যোৱাই নাই এতিয়ালৈকে
নাই নহয় এই অ হ মৃত্যুঞ্জয়টোহে কথা কৈছো মই
অ অ অ এ হেৰি তুমি যে কালি ৰাতি ফোন কৰিছিলা যে সেই মাহঁতৰ গোটৰ আছে বুলি কৈছিলে কোন মাৰ কথা কৈছা এয়া মানে আমাৰ ঘৰৰ কঠল অ অ অ সিহঁতেতো জয়া আছিল মই সুধি চাম বাৰু
ন হেল্প চেল্প গ্ৰুপ আছিল চাগে আছে মোৰ তাতে উম নাই নাই নাই কৈ দিবা একদম দছ তাৰিখৰ আগত নক কলে আমিও গালি সুধিম ব্লকৰ পৰা আৰু নহ'বই কাম বন্ধ কৰি দিব মানে
উম
এই কাৰেনে
ক'ত কৰিল বজা এনে ঘৰতে
ঘৰতে কৰিছো বতাহ বলি আছে গছৰ তলতে
উম উম ভাত পানী
এইয়া কৰিয়ে আছো কৰি পেললে কৰি কৰি বনাই পেললে এই মাত্ৰ নমাইছো চব্জি খিনি
কি চ্জি বনালা
এই জালি কোমোৰা আনিছিলে কালি জেঙ পৰি পৰা এটা সেই কোমৰা আলু কঁঠাল কুটি ভাত কেৰেলা চব মিক্স কৰি দিছো তাৰ পিছত কণীয়ে বইল কৰিছো আৰু সেয়াই মানে বনাব সময়ে নহলে একো
উম হয় দিয়া হেৰিয় নবীয়ে ফোন জ্যোতিয়ে ফোন কৰিছিল মোলৈ কৈছে হেৰি দেজীক নপঠিয়াই নেকি বুলি পেললে মই ক'লো এতিয়া মানে পঠিয়াবা মন এতিয়া আকৌ পথাৰত ধান লগোৱা এতিয়া প তোক নাৰাখিলেও নহয় মায়ে আকৌ ভাত পানী ৰন্ধা বঢ়া কৰা বৰ দিগদাৰ হৈছে তাৰ লগতে দেউতাকে কৈছে নালাগে আৰু যাবই লাগিব আৰু
অ' এই দিয়ক এক মাহটো ৰেষ্ট লক দিয়ক কিমান পেচা ল'ব নো।
উ তাতে গৰমো কেনেকুৱা, দুটা বাজালৈ থাকাতো সম্ভৱে নহয় ন।
নহয়, নহয়, নহয় অকমান ৰেষ্ট লওঁতে এনেওঁ অলপ মানুহজনী মানুহজনী তাই অলপ অসুখীয়া বা দুৰ্বল দিচ হেই। উ হেটো কাণে ৰেষ্ট ল একমাহ। আৰু পঢ়া পেচাৰ পৰিবই গৰম বন্ধ পিছতে। স্কুল, টিউচন ল'ৰা-ছোৱালিক ইমান পেচা দিব নোৱাই। পাৰি যিবিলাক সচ-সুস্থ সবল ন। উ সিহঁতক পেচাৰ দিব পাৰি।
তাতে আকৌ গৰম কেনেকুৱা হয়। গৰমটো কাৰণেহে।
সেটোৱেটো।
তাতে আকৌ হেই যোৱা কৱা সুবিধাও তেনেকে নাই যে। তা কৈছে মই যেনিবা যামে কাৰ লগতনো যাম, কাৰ লগত যাম হে তেনেকে। মই বোলো টুমটুমতে যাবা। ম সদায় টুমটুমত গৈ থাকিম নেকি অকলে অকলে হেয়া।
অ'। এতিয়া হেৰি, যদি পথাৰ কাম নহ'ল হয় তেতিয়া সিহতঁ
অ', অ' হেয়া পথাৰ কাম নোহোৱাহেঁতেন। এতিয়া মানে দুটা বাজালৈ আকৌ থাকিব কইব দিগদাৰ নহয়। আকৌ ৰাতিপুৱা আঠটাতে গ'লে দুটা বাজালৈ, তে টিফিন চিফিন বনাই কই ৰেডি কৰি দিব পাওঁ।
আৰু সময়মতে ভা, কেতিয়াবা ভাতটো, কেতিয়াবা ভাতো সময়মতে দিবও নোৱাই ব ন। তেতিয়াতো হেই তাইটো আঠটাতে
সময়মতে ভাতে নহয়গৈ আকৌ। আইতাইকে কিমান, আইতাকো কম কষ্ট পাইছে নেকি।
ঘৰৰ কামহে কৰিবনে, কেঁচুৱাহে ধৰিবনে। এতিয়া আইতাক চকু প্ৰথম ফিংগাৰ পি, চকু যে যিটো আই কানে, আই কন্তেক চেল্ফি।
অ'।
চকু কেটা ডাঙৰ সৰু ৰ, হোৱাই নাই বহুত সময় চকুটোৱে মেটছ হোৱা নাই। ধোৱাত ভাত বনাই আহিলোঁ যে চকুটো মেলিবই পা নাই বুলি কৈছে। তিনিবা মানৰ মূৰতহে হৈছে। আই কানেক্ট যিটো স্কেনিং কৰে হেটো।
অ' এ তাতেই ধোঁৱা সোপা হেই কৱা।
কৰিছিলো নহ'লেই। তাছত আকৌ বাকী লাষ্টত কৰিছোঁ, তাছত তিনবাৰমান কেনচেলে হ'ল।
উ।
ছতহে আহিছে।
উ। ৰাতিপা সোনকালে উঠিলে, উঠি গৈ একে আঠটা বাজালেকে ভাত তকাই বনাই ৰেডি হৈ গ'ল। তাপাছত আকৌ হেই ৰ'দত আকৌ কঠীয়া, ভাত পানী বনাই আকৌ কঠীয়াও অলপ উঘালিলে যে। কঠীয়া উঘালি কৈ পেলাইহে গা পা ধুইছি। এই বা মই কৈছো নহয়, ময়ে নোৱাও বলে, মই নাজানোৱে। এ কঁকাল পৰা কাণেহে, কঁকাল নপৱা হয়তো একে আৰু হে আছিলে।
এতিয়াও যে কিত ধুনীয়াকে ভাত পানী বনাই কাম বন কৰে।
উ। উ ভাত পানী হে বনালে, বনাই কই আকৌ কঠীয়া উঘালি দিছে, উঘালি ক'লে যে হেটো কঠীয়া দুটামান কমিব বুলি।
এ কঠীয়া উঘালিলে।
অ'।
উঘালি গৈ হেকাণে চকু মেলিব পা না যে আকৌ। এয়াত তাপটো কেনেকুৱা ঘাম ওলাই আছ
উ। বোলে চকু ডাঙৰকে মেলিলে হে মণি, হেইটো চকু মণি পৰা এ চিধা উলম্বভাৱে স্কেনাৰটো স্কেনিং হ'লেহে এইটো স্কেনিং হৈ যায়। ৰিজেক্ট এ দেখাই আছে, তিনি মাহ মান হোৱাৰ পাছতহে হৈছে।
উম।
ভাত লগত
ভাত খালোহে, হেৰি দাইল বনালে তাৰপিছত জালি কুমোৰা অলপ আছিলে। কঁঠাল গুটি দি পেলাইহে তেনেকে, এইকেইদিন মাছ মাংস একো খোৱাই নাই।
এ, গৰমত নাখাব।
আন চান খিনিও লগাই কৰি আজৰিও।
গৰমত মছলা জাতীয় বস্তু বেছি নাখাবই। পেট ক্ষতি কৰিব, মই এয়া উম, কোমোৰা আনিছিলে সেই কালি ৰাতি এ চিটা বনালো। এতিয়া কাটি লৈ বোলে, ৰ' হেৰি কঁঠাল গুটি আলু ভাত কেৰেলা পটল চটল চব দি বোলে সে একেলগে বনাইছো, জোল দৰে বনাইছো অকমান আৰু। তাৰ পিছত, আকৌ কণী বইল কৰি চোৱা তেনেকে দি-দিওঁ।
উম।
ৰাতিপুৱা সাতটা বজাৰ পৰা মানুহখিনি পথাৰতে বুলো গোটৰ কাম সোনকালে কৰিব আহি আছে। আহি থাকা মানহ খিনিটো খিয়া পঠাব নোৱাৰো, সেয়ে কৰিয়ে আছো এই এতিয়া চান্স পোৱা কৈ, আহি আহি ভাত, এবাৰ ভাত বহাইছো। এবাৰ ভাজি বনাই, এবাৰ পানী দি সেনেকে কৰি পেলাই কৰি আছো। সেই ফোন কৰিব ওলাইছো, আৰু এগৰাকী আকৌ সেইগৰাকীক কৰি দিছো।
উম। মই কৈছিলো পইচা আনিবলৈ, পইচা লৈ গৈছে নে গোটেই কেইজনীয়ে?
অ', আনিছে।
উম।
হেৰি নাই আৰু, ইমান বেছি কাম নাই আৰু। এ দিয়া এইটো কে ৱা-কে ৱাই চি কৰাৰ পিছত
উম।
কি? কে ৱাই ছি কৰাৰ পিছত, মানে এই আগষ্ট পৰা বোলে এপ্লাই হব আৰু।
এপ্লাই মানে কিহৰ?
পঁচিশ-পঁচিশ হাজাৰটো।
অ', অ', সেইটো আকৌ এপ্লাই কৰিব লাগিব?
উম, এ আগৰ ফৰ্ম দিব যে সেয়া।
অ', অ', অ'।
জানো? তেনেকুৱা ফৰ্ম ফিল আপ কৰিব লাগিব, জমা দিব লাগিব তেতিয়াহে হ'ব।
উম।
কি এইবিলাক মানে মেম্বাৰ খিনিৰ স্কেনিং কৰি-কৰি চাইছে, সকলো ঠিকে আছেনে নাই।
উম, উম। অ', কিছুমান তাতে আকৌ হেৰি ডেট হৈ যায় গৈ যে নহ?
ডেট হৈ যায়, হেৰি ডেট হৈ যায় পইচাটো আহিব নোৱাৰিব।
উম।
গোটৰ খেলি মেলি কিছুমান, সেইটো কাৰণে কৰিছে। যদি মানুহখিনি ঠিকে আছে বুলি গম পায়, তেতিয়া মানে গোটটো আপলোড কৰাৰ লগতে তাত এপ্ৰোভ কৰি দিব আৰু অফিচত।
উম, উম।
বৌ আহিলে, কালি সন্ধিয়া ৰাতি কৰি গলহি।
উম, কৈছে ৰাতি ফোন কৰিছিলো নহয়। আহিছে, মানে একেবাৰে ফটো উঠি আহি পেলাই সেই বজাৰ কৈছে বোলে চাৰিআলি দেখিছে হ আজি একে দুয়ে হালে-হালে তাকে হাঁহিছে আকৌ কয়।
অ আপালোকে গৈছিলে।
নাই নাই বৌ বৌৱে ফোন কৰিছিলে।
অ অ।
তাৰপিছত আকৌ সেই বকুলে দেখিছে বোলে, আকৌ কোনোবা কোনোবা দেখিছে দেখিহে হাঁহিছে। তাৰ পিছত আকৌ আমাৰ দেজী দেউতাকো লগ পালে বোলে, সিও ক'লে তাকে কৈছে আহ আজি চবৰে চকুকা বুলি পালাই, মই বোলো দিয়ক ভালে কৈছে আৰু দাদা কৈছিলো বোলে একেবাৰে তোমাক থয় অ থৈ আহো আহ মই পিছত বজাৰ কৰিম। বৌৱে ক'লে বোলে আকৌ কিনো অহা যোৱা কৰি থাকিম য একেবাৰে যোৱা ভাতি বজাৰ কৰি লৈ যাওঁ আৰু বুলি, তাতে আকৌ কি কিনে আৰু কিমানো কৈ থাকিব ন অহা ভতি
অ একবাই মনত পেলাই।
লৈ গৈছে
উম এই ছয় সাতটা মান গোট হৈছে গৈ হে আৰু খিনি আপডট দি শেষে কৰিব দিছে এতিয়া মানুখিনি ক'ব দিছো হে কালিৰ পৰা কৈছো মই কৈ আছে যে মানুহ সোপা শুনা শুনিকে নিজে আহিছে মানে চব।
উম।
দিছো, বৰঙণি এটা দিছো। আহিলে হ'ব আৰু আপোনালোকৰটো আছে, সেইফালে দুটামান আছে।
উম আমাৰ খিনি, আমাৰ খিনি আগতীয়াকে যাওক, মই বোলো বুধবাৰ এনে গ'লো হে তেনে গৰমটো কেনেকুৱা? আৰু ইয়াক লৈ পেলাই নো কিমান হেৰি কৰ মই একেবাৰে বোলো একেবাৰে যাম আৰু লগতে লৈ পেলাই গাড়ীতে পতকে ঘৰ পেলাই বোলো গুচি আহিম তেতিয়া।
হোৱা হয়টো হে কৰি দিলো এতিয়া, স্কেনিং কৰিব লাগে যে ফটো।
উম সেইটো কাৰণেতো আকৌ।
মানে আহিবই লাগিব মানে। এটো মানে চাই মে মেম্বাৰগৰাকী মানে ঠিকে আছে নে নাই সেইটো চাই মানে।
উম। অ তেতিয়াহে আকৌ ন সেইটো কাৰণে
উম। ফাইল এটা অহাৰ লগতে মানুহ গৰাকী ডেথ হ'ল নে আছে সেইটোতো ৰিজন লাগিব ন। আৰু ফাণ্টো যেনেবা আহিব, ইয়াৰ যদি মানুহ গৰাকীয়ে ফণ্টো নেপায়, মানে হেৰি আৰু ডেথ হ'ল। ডেথ মানুহ এগৰাকী ইয়াত কেৱাইচি নকৰা কে যদি ফণ্টো তেখেতৰ নামত পঁচিশ হাজাৰ টকা আহে, তেনেহলেতো ইয়াৰ বস্তুতো ইয়াত মানুহ গৰাকীৰ ডেট হৈ গ'ল, ফণ্টোতো কোনো একচেপ্ট নকৰিবই। গতিকে ফণ্টো ৰিটাৰ হৈ যাব, ৰিটাৰ্ণ হোৱাৰ লগতে ৰিজনটো লাগিব, কিয় ৰিটাৰণ হৈ আহিলে?
অ
গতিকে সেইটো কাৰণে মানে কেৱাইচিটো দিছে আৰু।
উম।
দিয়ক নহলে হ'ব দিয়ক ন। অ